অ'।
শুনিছোঁ‌, কি কৰিছ?
এনেই আছোঁ‌।
অ'হ।
অ'।
আৰু আজিকা পথাৰব গ'লি নে নাই, অ' কঠিয়া দলিব গ'ল নে নাই?
নগলো, আজি আলহী আহিলে আমাৰ।
কোহে' এ আলহী আহিলে।
নাদোৱা
অ'হ।
আমাৰ ভনীহেঁতে, তাহতৰ শাহুৱে মাহীয়েক এজনী, মহা
অ'। বাকী ঘৰৰ সদস্য বিলাক আহ ঘৰতে আছে নেকি?
ঘৰতে ঘৰতে, অ নাই নাই ঘৰত
অ'হ, অ'হ।
উওম
তাকে তোৰ নাম্বাৰটো ডাইল কৰিছোঁ বুলি কিনে মই বেগ এটা নাম্বাৰ ডাইল কৰি আছিলোং, সেইকাৰণে তোৰ তোৰ তালে ফোন যাবলৈ দেৰি হৈছিলে তাৰমানে।
অ।
কত আছো?
দোকানলৈ আহিছো।
অ।
উম।
কি কৰিছা এনেই দোকানত?
দোকানত এনেই এই চোতাৰ এডোখৰ আছে যে সেই চোতাৰডোখৰ হাৰো বুলি লৈছো।
অ, শুনিছো চেৰেক চেৰেক কৈ থকা।
উম।
আৰু
আৰু হেৰি কি বুলি কয় এই কি কওঁ কচোন দেই এই যে, ইণ্টেনাৰ যে মোবাইলৰ যে নেটৱৰ্ক যে নাপায় যে,
অ।
চেঞ্জ কৰে যে,
উম।
সেই সেইটো বিষয়ে তই কিবা জানো নেকি?
সেই একো নাজানো মই নেট ৱৰ্ক বিষয়ে।
অঁ।
মোবাইলেৰ বিষৱাই নাজানো অ আজি খুব নেটৱৰ্ক ডিষ্টাৰ ন?
অঁ। গৰমটোতো আজি নাই।
আজি গৰম নাই তথাপিও ৰদ পৰিছে দেই এতিয়া যে।
অ অ। আলহী গ'লগৈ নেকি?
আছে অলপ আজৰি হৈছে।
অ অ। কেইজন আহিছে আলহী?
আলহী তিনি, চাৰি এনে পাঁচজন হৈছিলে, দুজন মতা মানুহ এজনতো গুচি গ'ল, এজন থাকিলে।
অ'।
এই জনা
অ', অ'। নাদোৱাৰলৈ বিয়া হৈছে মানে তহঁতৰ ভন্টিয়ে?
অ' দিনজয়।
অ', অ'।
মানে, মানে মেইন গাওঁখনক নাদোৱা আকৌ।
অ', অ'।
গৈ পাইছা নেকি?
গৈ পাইছ নেকি তই?
নাই যোৱা। তই কা গৈ পাইছ নাই?
মই গৈছিলোঁ অকল এবাৰহে।
অ', অ'।
আগতনো গৈয়ে নাই পোৱা চোন।
অ'। বাকী নিয়ম নীতি বিলাক কৰা শেষ হ'লগে নে নাই হোৱা?
আছে ম-মেৃতু খাবলৈ আছে।
উম।
সেইবোৰে আছে গে আৰ আৰু?
আৰু এই যে কেইদিন মানৰ আগত যে তোমাৰ হেৰি অইলৰ যে টেণ্ডাৰ ওলাইছিলে যে
উম, উম অ' নকৰিলোঁ নহয় চা আক পাহৰি থাকিলোঁ মই।
অ', অ' এতিয়া যে খুব উম লাখি কিবা বুলি কিনে যে হেৰি ৰিজাল্ট দি আছে নহয়।
তই কৰিলি নেকি?
না নাই কৰা। তই সেইটোৰ বিষয়ে কিবা জান নেকি? কেনেকুৱা ধৰণৰ কি মানে?
এ এনেকুৱা গাড়ী হেৰি দিয়ে যে
অ' ত এইটো অকমান লটৰি টাইপৰ ন?
কিন্তু আগতে যে পইচা লৈছিল নেকি এতিয়া নলয় পাই মানে হেৰি কৰোতে আৰু অনলাইন।
অ'।
এইটো টাইমত নল'লে নেকি অনলাইন কৰতে আগতে মানে কিবা এটা পইচা দিব লাগিব। আনলাই কৰিলে
অ', অ'। বাকী মানে এতিয়া এইকেইদিন মানে খুব মানে সেই ৰিজালটো দি আছে তো
আজি কঠিয় তোলা হাতখন বিষাই আছে নহয়, সোঁহাতখন
অ'। বৰ এটা অভ্যাস নাই যে ন।
বেছেৰি নতুনকে দুবছৰ মান হৈছে পথাৰত নমা। খানা টো হকতে
উম উম,
আজি বইল বনাই দিলো।
আহেটা বাচত মুম্বাইত উম পাই পাই দে উ পাঁচ টকা এটা মাওং বুলি উ দে মই বনাম দে
খালি ভাত খালি
অ বনাই দে বনাই দে বনাই দে ভাত খালো উম। য।
অই এতিয়া খোল খাইছে ন হেৰিটো।
অ এতিয়া খুল খাইছে।
জাষ্ট নাও মানে।
যোগ দখ ত মুছি।
অই তহঁতি হেই কি লুডু খেলিছ নেকি?
লুডু নাই খেলা।
জাল চানা খাই আছ নেকি
অ ঝাল চানা বনাইছে ক।
অ,
কেলে হুদিলি
বাজা শুনিলো মানে চেতেপ চেৰেক
অঁ, অঁ,
কাণখন বেছি চোকা মানে মোৰ যে অ অ চানা বনাইছ মই এনে লুডু নে চানা সেইটো ধৰিব নোৱাৰিছিলো সেইকাৰণে কিবা এটাটো বনাইছে কিবা এটা খেলিছে নি লিছে আউ
উ উ
কিবা আজিত এনেই দেওবাৰ দেওবাৰ লাগিছে পাই
দেওবা দেওবা আহিছে তহঁতৰ ঘৰত আলহী আহিছে যে
অ সেইকাৰণে কিবা দেওবাৰ দেওবাৰ লাগিছে মো বাৰে পাহৰি থাকো নহয় কেতিয়া কি বাৰ হয়
অ এই পঢ়ি থকা দিন কেইটাতে যি মনত থাকে আউ এইবিলাক বস্তু
উম এতিয়া কি বা আজি কেতিয়া কি চাতাৰ দে অ আগতে শনিৰ বাৰ দেওবাৰে আহিলে ভাল লাগিছিলে ন আজিকালি চাচোন কত শুনিবাৰ কত দেয় বাৰ গমেই নাপাওঁ দেই
উ উ
এ ৰাছি ফন নাইকৰা যে কি হল তামানে এইজনী
ৰাচি ৰাচিয়ে ফোন কৰি ছিলে এতিয়া তোৰ লগত কথা পাটিতে ফোন কৰিছিলে কিন্তু তো ৰ লগত কথা পাতি আছো বুলি কিনে যে ৰিচিভ নকৰিলো ক তাৰ ফোনটো কৰিম তোৰ লগত কথা পাতি এটাই কিনে উম
বগী
বাকী মেমৰ লগত কথা পতা হৈছিলে নেকি
নাই হোৱা।
হেৰি
নাহি পাতা হায়।
উমঁ।
বাকী' বগীতা বাইদেউ থাকিবলৈ নাহে নেকি আজি? মাতি দিবি ক' আজি।
অ' মাতিছিলে, উমঁ। মা-মাতিছিলে মানে যে হেতৰ ঘৰলৈহে থাকিবলৈ মাতিছিলে।
হেতৰ ঘৰতচোন নেটকে নাপায় লাগিলে তো ঘৰত মাতি দিম ন'।
আৰে সি আকৌ নাহে যে কি কৰিবি। মইয়ে মোৰ যাব মন নাই কাৰণ মোৰো লষ্ট হৈ যাব ন' আকৌ। উমঁ।
নহয় চা- পাৰ ঘৰত নাপায় যাব নো তোৰ ঘৰতো ন অ' তইয়ো নোপাবিচোন হয় নাই। একেই হ'ব চোন, তা'তকে নো, অঁ', তা'ত
সি কৈছিলে যে মাকৰ এয়াৰটেল চিম এখন আছে বোলে এয়াৰটেলৰ নেটৱৰ্ক পাই সেই বুলি কিনে কৈছিলে। উমঁ। অই কালি যে তোৰ লগত যে ইমান দেৰি যে কথা পাতিলো কোনো বিশ্বাসে কৰিব নোৱাৰিছিলে।
হঁচাকে দেই। এ' কে কি কথা ওলালে তহঁত হেনেকে
উমঁ। কোনে ফোন কৰিছিলে কি একো ধৰি নাপালে ন' কিছুমানে।
অঁ',।
উম'।
দুই মহন্ত মহন্ত যে।
উমঁ।
ওলাব নোৱাৰে ধৰিব নোৱাৰিলে আৰু।
উমঁ। অ' তোৰ মহন্ত তোৰ ডকুমেণ্ট বিলাকত কি মহন্ত বুলি আছে নেকি নে মৰাণ বুলি আছে?
মোৰ মহন্ত।
অ' তই কি টাইটেল লিখে যে মই অজিলেকে নাজানো?
মৰাণ।
অ' মৰাণেই হয়।
মই টাইটেল চেঞ্জ নাই কৰা নহয় মহন্তই
উমঁ, অকল এড্ৰেছটো চেঞ্জ কৰা হৈছে নেকি তোৰ?
অকল এড্ৰেছ চেঞ্জ কৰিলোঁ, তাকে মই ভাবিছো মানে মোৰ কিবা অসুবিধা হ'ব নেকি বাও?
নহয়, ডকমেণ্ট বিলাকৰ কথাচোন ডকমেণ্ট বিলাকত তই এড্ৰেছটো অকল চেঞ্জ কৰিছ নে?
নহয়, সেইটোৱে কৈছোঁ ক এড্ৰেছ চেঞ্জ কৰি থৈছো দেই।
উমঁ।
মানে আধাৰ কাৰ্ড খনত কৰিলোঁ, আচলতে যে মই- কি হ'ল আধাৰ খন আধাৰ খন যেতিয়া এড্ৰেছ চেঞ্জ কৰিব গ'লো ন'- তেতিয়া যে পাহৰি থাকিলো মই যে মোৰ যে- টাইটেল টো যে চেঞ্জ কৰিব লাগে বুলি।
উম' আকৌ এতিয়া চেঞ্জ, আকৌ চেঞ্জ কৰিব লাগিব।
নহয়, তাকে ভাবিচুং - হেৰি কি হয় বেলেগেচোন নকয় ন' এনেকুৱা নিজৰ টাইটেলটোৱে থাকে, হয় নাই।
উম নহয় কিছুমান এনেকুৱা হয় মানে দুইটা টাইটেল যে মিল খাই যায়।
নহয় নহয় কিছুমানে হ'লেও এতিয়া হা কিছুমানৰ এতিয়া এনে হেৰিবোৰে ধৰচোন দেই এনেই কথাটো কৈছো আও দেই।
পইচাটো দিলো মই।
কিছুমানৰ হাজবেণ্ডৰ টাইটেলটো বেলেগ থাকে ওৱাইফৰ হেৰিটো বেলেগ থাকে ত। সেনকাকে একো অসুবিধা নহয় চোন, মই তাকে ভাবিছোঁ মানে, মোৰতো একো অসুবিধা নহ'ব।
চেঞ্জ কৰি থাকিলে মানেহে অকমান অসুবিধা হয় হবলা?
মোৰ এতিয়া কি হয় জানো মই নিজে নাজানিছোঁ দেই, পিছত আকৌ লাগিলে হেৰি কৰি লম মানে কি হয় আ মই ডাইৰেক্ট টাইটেলটো চেঞ্জ কৰিব বেয়া পালো মানে, কেলে মোৰ সবতে টাইটেলটো চেঞ্জ কৰিব লাগিব যে। হয় গোটেই অল হেৰিবোৰ হেৰি কৰিব লাগিব যে। ত সেইকাৰণে পতককে মানে টাইটেলটো চেঞ্জ কৰি নিদিওঁ দেই এতিয়া বুলি ভাবিছো মানে।
তই জাল চানা খাইছো সেইকাৰণে লাগি ধৰিছে তো।
লাগি ধৰিছে অ। বহুত টেষ্টি খাও খাও লাগিছে নেকি আহিবি?
পঠিয়াই দে মোলে
বি জলকীয়া দিয়া।
বা আহ আচাৰ বি জলকীয়া নেকি নে ডাইৰেক্ট বি জলকীয়াটো?
নহয় নহয় বি জলকীয়া আচাৰ।
অ অ খা খা তহঁতৰ দিন, দোকানত আছো যেতিয়া।
উম উম বনালিয়ে আকৌ পাঁচ টকা মাৰি দিছে।
অ অ এনেই নাই খুৱা মানে পাঁচ টকা
মাৰিব লাগিব এনেই পোৱা নাই নহয়।
বা দোকানে খাই দিছে যে লগত তই।
হুম?
তই দোকানীজনীও খাই দিছে যে, কাষ্টমাৰে ত খাইছে খাইছে। অ তাৰ দোকানী কোন?
মোক দে ক কেনকা। আজিকালি মই অকল দোকানত থাকিহে দিম ক।
অ।
মই মানে বেছিকে টাইম দিব নুৱাওঙে। সেইকাৰণে মানে এইবিলাক এইবোৰ বয় বস্তু এইবিলাক মই অনা নাই মানে আৰু মোৰ পইচাও নাই বৰ্তমান তাৰমানে
অ অ ত কোনে আনি দিয়ে মাদাৰ
উ পানী আকৌ কিমান পানী